হেল্ল' শুনিছ নাই কি কৰিছ কি কৰিছ ময়ো এনেই আছো আজি ৰ'দটো বেছি দিছে বতাহো মাৰিছে এই পিনে তাকে ভাত, খালি নাই। কলেজলৈ যাবি নেকি আজি ফেচাছ আছে নহয়।
অ এগাটামান মান বজাত যাব লাগিব
অ মোকো মাটিবি ময়ো যাম
অ হ'ব এঘাৰ মানি ওলাম আৰু
অ এঘাৰটা মানত ওলাম আমি চাৰে এঘাৰটা মানত যাম তাকে চাই চাইকেল নিবিনে খুচ গাড়ীত যাবি নে কাৰোবাৰ লগত বাইকত যাবি
অ বাইগতে যাব লাগিব
বাইকত যাবি। তাকে মোৰ লগৰ এটাক মাতিছোঁ সেইকাৰনততো বাইকতে যাম আৰু আহোতে এটা কাম কৰিবি আমি দুইটা একেলগতে আহিম তই মোক ফোন এটা কৰিবি আমি জয়পুৰাব একেলগতে আহিম।
অ অ যাব বা অ হ'ব
উজৰ পৰা একেলগতে আহিম মধু পুৱালকে তই এইফালে গুচি যাবি মই এইফালে গুচি আহিম।
তাকেহে খোজকাঢ়ি দিগদাৰ হয় বহুত গৰম পৰিছে যে
আজি ৰ'দ দিছে তাকে মই ৰ'দ দিলে বেছি সময় তাত নাথাকো গুচি আহিম ইমান গৰমত কেনেকে ইমান গৰমত কেনেকে থাকিম বাউ
প থে
কাৰেণ্টো নেথাকে- অ তাকে বতৰো বেয়া কৰি আহিলেতো ভালেই পা আকৌ বৰষুণ দিলও বে হব নহয় ফঁচি যাম আহিব নোৱাৰিম
তাকে হে একদম বতৰ টোপা বহু সমস্যা আছে মানে কেতিয়া বৰষুণ দিয়ে কেতিয়া ৰ'দ দিয়ে
তাকে ক কবই নোৱাৰি ৰাতিপুৱাইে ৰাতিপুৱা ৰ'দ দিলে চাবি আবেল দে দবা পি তেতিয়া বৰষুণ আহিব তাৰপা কাৰেণ্ট গ'ল আউ কেতিয়া আহিব ঠিক নাই কাৰেণ্ট
কাৰেণ্টটো বৰষুণ অকণমান কৰিবলৈ পাইহে কাৰেণ্টটো কাটি থৈয়ে দিব।
কাটি থৈ দিয়ে পিছে গেম চেম খেল নাই আজি কালি
গেম নাই গেম খেলি থাক অ-
প্ৰাইম লেভেল কিমান
পাৰেল কুহ
ত এ মোৰ খেলাই নাই নেখেলোৱে মই আকাশত কালি খলোঁ আকাশওতো মানো প্ৰাইম লেভেল-
অ আকাশতো
আকাশই ফোনটো ভাগিলে এতিয়া গেম খেলিব পৰা নাই বেচেৰাটোৱে গোটেই ফোনটো খোলা কৰি গ'ল
বেয়াকে ভাাগিলে দি
উ উ উ নিদখি অমুক কালি দেখা মই তেতিয়াহে দেখিছো এতিয়া বেচয়াটো্ লগ কোলৈ পইচা নাই মোক কৈ আছে।
উম অ এ কথা এটা নহয় এ আমাৰ গাঁৱৰ পিনেপা ইমান এনেই বেছি হৈছে নেকি?
কি হৈছে?
আমাৰ গাঁৱৰয়া ইমান বেছি হৈছে বও
এ আমাৰ গাঁও পিধি এতিয়া কি কবি আৰু এতিয়া পাহাৰতো গছ গছনি কাটিছে আৰু পাৰ মহ লগ দিছে যাৰ ফলত তলৰ নামনি অঞ্চলত পানীবোৰ শুহি নিছে জংঘল কাটি পেলাই জুম খেতি কৰিছে যে অট্টালিকা বনাইছে যাৰ ফলত গোলকীয় উত্তাপ বৃদ্ধি হৈছে। অঁ মানুহৰ এতিয়া যোনবিলাক কাণ্ড কৰি আছে মানুহে গছ কটা পলিউচন বায়েকৰ আৰ পি এম দিয়া তাৰ ফলত বহুতো পলিউচনৰ সৃষ্টি হৈছে। যাৰ ফলত এই ধোঁৱাবোৰ গৈ- বায়ুমণ্ডলত স্তৰত অৰ্জন স্তৰত জমা হৈছে। কাৰ্বন ডাই অক্সাইড গেছৰ‌ বৃদ্ধি হৈছে সেইকাৰণে এনেকুৱা হৈছে।
তাকে হেৰিকে বন্য পানী বিলাকৰ সমস্যা আছে ন জংঘল বিাক কাটি ফলা অলপ কমীয়া হৈছে সেইটো নহয় নহয়
সেইটোও ন সেইটোও হয় বাৰু সেইটো অসম চৰকাৰে- অসম চৰকাৰে কিবা এটা সিদ্ধান্ত গ্ৰহণ কৰিব লাগে ইয়াৰ ওপৰত
জীৱ জন্তু নিজেই হিচাপ দে ন মানুহৰ লগত এতিয়া
অ সেইটোয়েইটো উপায় নাই। কি কৰিবি আৰু আমি ইয়াৰ ওপৰত কিবা এটা ডাবি উত্থাপন কৰিব পাৰি আমি দুটা তাই কৰিলে নহব নহয় জনতা-
সেইটোয়েই টো আৰু এটা কথা নহয় এই- বন্যপাণীৰ সমস্যাতো ধৰ গৰমটোতো আমাৰ নিজৰ ফলতে হৈছে না জনসংখ্যা বৃদ্ধি হোৱাৰ ফলতো এবিলাক হ'বলৈ পাইছে।
অ সেইটোও হয়। অত্যাধিক হাৰত জনসংখ্যা বৃদ্ধিয়ে এতিয়া বহুত বহুতো কাৰণৰ সমস্যাৰ সৃষ্টিও হৈছে।
উম এই আমি জনসংখ্যা নিয়ন্ত্ৰণতো অকমান গুৰুত্ব দিব লাগে।
তাকেটো সেইটো হয়। এতিয়া বাংলাদেশ পৰা হোৱা জনপ্ৰজনে এতিয়া ভাৰতবৰ্ষত বহুতো প্ৰভাৱৰ সৃষ্টি কৰিছে।
উম' আৰু এইবিলাকৰ অলপ ভাৰত চৰকাৰে চাব লাগে বা অসম চৰকাৰে হলেও চাব লাগে ন।
চাব লাগে এইটো এতিয়া বেলেগ কামত চব চাই অসম চৰকাৰে কিন্তু এইবিলাকৰ ক্ষেত্ৰত ইমান গুৰুত্ব নিদিয়ে।
আমি অসমৰ জনসংখ্যা বৃদ্ধিটোতো বাংলাদেশৰ জন মানে বাংলাদেশৰ পৰা যিখিনি প্ৰব্ৰজনকাৰী আহে সেইখিনি আচলতে হৈছে ন।
অ তাৰ ফালেটো হৈছে। এইটো ধৰা- অসম চৰকাৰে এতিয়া কিবা এটা কৰিব লাগে। উমহ
অবৈধ বাংলাদেশীৰ ফলতে আমাৰ মানে মোটামুটি যে আমাৰ বাংলাদেশৰ সৰ্বাধিক বুলিয়ে কব পাৰি।
পাৰি অঁ মাজত- তাকে এতিয়া অসম চৰকাৰে বাংলাদেশী খেদা যোনটো সেই গোচৰ দিছিলে এতিয়াতো কোনেওতো-
অ অ মাজতো সেইটোৰ ওপৰতো আমাৰ অসমতো বহুত ডাঙৰ আন্দোলন
ডাঙৰ আন্দোলন হৈছিলে। বহুতো ঘটনাওঁ ঘটিছিল ন।
উম উম।
এতিয়া এইবিলাক চব মিডাল মৰি গ'ল মানে একো নহ'লে মানে।
উম অসমখনত মানে বহুত সমস্যা স্যা আছে সেই চৰকাৰখনে অসমত কামো কৰিছে যথেষ্টখিনি এতি গুৱাহাটী এয়াৰপৰ্ট বনাইছে ইমান ধুনীয়া অসমৰ ভিত ৰত হয় নে নহয়?
হয় হয়। এতিয়া মাজুলীলৈ যোনখন দলং বনাইছে এতিয়া
অঁ অ
সেইটো হয়।
অ উন্নয়নতটো কৰিছে কিন্তু আৰু কিছুমান এতিয়া মূল্যবৃদ্ধি আমাৰ অসমত কিমান বৃদ্ধি হৈছে মূল্যবৃদ্ধি
মানে চৰকাৰে আমাৰ পৰা লৈছেওঁ বা আমাক দিছেও।
আমাক দিছেও অঁ অঁ এতিয়া মাজতে সেই সমাৰাহ বিলাকত- এশ টকাতে তোৰ চাউল দালি সেইবিলাক দিছিলে, এতিয়াতো সেইবিলাক আকৌ বন্ধ কৰি দিলে।
বন্ধ কৰি দিলে আৰু এতিয়া প্ৰতি ঘৰে ঘৰে স্মাৰ্ট মিটাৰ লগাই দিলে যাৰ ফলত কাৰেণ্টৰ বিলটো অত্যাধিক পৰিমাণে হ'বলৈ ধৰিছে,
অ, এতিয়া কাৰেণ্টতো
ৰিচাৰ্জ কৰিব লাগে। সেইটো হৈছে এতিয়া।
কিবা ইমাৰ্জেন্সি কাম কৰি থাকিবি কাৰেণ্টটো কাটি দিব তাৰ পৰা হে গম পাবি বোলে স্মাৰ্ট মিটাৰ কৰি ৰিচাৰ্জ কৰিব লাগে।
ৰিচাৰ্জ কৰিব লাগে।
সেইটোৱে ইয়াৰে ছ বহুত সমস্যা সৃষ্টি হৈছে ঘৰত সকলোৱে ভালনে?
ভাল ঘৰৰ ভালেই অ, তহঁত ভাল নহয়? মানে, চৰকাৰখনে মানে যিমান বেছি মানে আমাৰ পৰা শুকনো কৰিছে।
শোষণো কৰিছে অঁ। তাকেইতো অ কালি তহঁতৰ ঘৰ ওচৰ সকাম আছিলে নহয় মাহঁত গৈছিলে এই অ সেৰি সেই আমাৰ লগৰটোৰ ঘৰত আছিলে সকাম। তাকে ময়ো যাম বুলি, মাও গৈছিলো মই যাম যাম বুলি ভাবিছিলো তাকে নগ'লো বোলো মায়ে ক'লে ঘৰতে থাক সেই কাৰণেই ঘৰতে থাকিলো বা লগত। মই মোবাইল কিনিলো অ, অ'প' মোবাইল এটা কিনিলোঁ, অ'প' অ'প'। অ'প' এ ফ'ৰ্টিন গেমিং কাৰণে ভালে থাকে ফোনটো যেনিবা ফ'ৰ জি হয় আৰু
অ ফৰ জি মোবাইলৰ কথা নাই নহয় নেটৱৰ্কটো পাই।
নেটৱৰ্কৰ সমস্যা আছে, হয় আমাৰ ঘৰ ওচৰত ত ৱাই ফাই এটা আছে চম্পক বুলি কোৱা সেই ৱাই ফাইটোৰ পৰাই মই চব কানেকশ্যন কৰি থাকোঁ আৰু।
অ অ। নেটৱৰ্কৰ সম্যাটো মানে আমাৰ পিনে বহুত বেছি ফৰ জি বুলি কলে আমাৰ মোবাইল নেটৱৰ্ক নাপায়েই ইমানটা।
নাপায় অঁ বেছিকে আমাৰ ইয়াৰ-
তোৰ নেট, উম তোৰ নেট চলোৱা নেট চলোৱাটো পিছৰ কথা ফোনত কথা পাতিবলে নেটৱৰ্ক নাপাই ভালকে।
নাপায় বেছিকৈ আমাৰ অঞ্চলটোত জিঅ' টাৱাৰৰ প্ৰব্লেমটো বহুত বেছি মানে। জিঅ' নেটৱৰ্কে নাপায় যাৰ ফলত মানে বহুত- নাপায় জিৱৰ ফলত যা ফলত মানুহে মানে চিম বিলাক চেঞ্জ কৰিবলৈ লৈছে জিঅ'ৰ পৰা এয়াৰটেল কৰিব লৈছে
উম ইয়াৰ্টেলটো অলপ পায় বাৰু
এয়াৰটেলটো পায় সেইদিনা মাইয়ে জিঅ'টো চেন্স গৈ পেলাই এয়াৰটেল কৰি আনিছে, এতিয়াহে নেটৱৰ্ক পাইছে।
খেললে নি এইবাৰ?
আমাৰ পুখুৰী খাই অ, এইবাৰ মাছ দিছে
হেল্ল' অঁ মাছ দিছে।
মাছ দিছে অ কালি দি থৈ গৈছে, এ হ'ব পানী ভৰ্তি হৈ আছে এতিয়া। আহিবি এদিন গা ধুম একেলগতে? শুনি, পানী চফা মই ভূই এখনো বনাই থৈছো সাতুৰিবলৈ মজা হ'ব।
তাকেটো, এতিয়া আমাৰ কলেজ বন্ধত
উম' তাকে অকণমান বেছি দওঁ আৰু চাব লাগিব।
যে এতিয়া গৰমৰ দিন সেইবিলাকে হৈ
সেইবিলাকে গৈ পেলাই, কটাই দিব লাগিব আকৌ আগষ্টত কলেজ আছে নহয়।
উম'।
আমাৰ গাঁৱত জুন যিখিনি বাহি মেলি ধৰ গছৰ ছাঁত বহি
উম'। থাকে তেনেকুৱা তেনেকেই কটাম আও গৰম বন্ধটো।
গছৰ চাহতনো কি বহিবি গছ-গছনি কাটি এদাই কৰি দিলে।
এদাই কৰিলে তাকেতো, বাহ বিলাক ক কাটি কাটি কাটি বিভিন বেলেগ বেলেগ জেগালৈ চাপ্লাই দিলে বেছিকে অৰুণাচললে।
উম মু লগৰ এটা আহিলে কলেজলৈ যাবলে।
আহিলা নি
উম, ইমান সোনকালে গৈ কি কৰিব বাৰু সি?
সোনকালে গৈ কি কৰিব?
তহতৰ ঘৰ বস্তা পাতি ভাল নহয়।
অ ভাল অ এতিয়া কলেজত যাওঁ মানে বাহ বাৰ ফুৰাহে হ'ব গৈ পেলাই। ইমান সোনকালে গৈ। এতিয়াতো আৰম্ভ নহয় ফ্ৰেচাৰ্চ। প্ৰায়মাৰটোহে মাৰি থৈছে।
প্ৰাইমাৰ মাৰিলে?
কাটিব আৰু বেছিদিন নাই টাইলছ খোৱা আছে আৰু।
আমাৰো পৰীক্ষা পালেহে নহয় হায়াৰ ছেকেণ্ডেৰী বা ফাইনেল।
তহঁতৰ ভালে আমাৰ ফাৰ্ষ্ট ডে একজাম ললে বাৰু চাৰিটামান মানে ইউনি টেষ্ট।
বিলাক হৈ আছে ফাইনেল হ'ব আৰু ফেব্ৰুৱাৰীত?
অঁ।
তাকে হে ফ্ৰেচাৰ্চ চলা যোৱা সময়ত ফোন
অ' ফোন কৰিম ঘূৰি যাওঁতে ফোন কৰিম কথা পাতিম দে। একেলগতে পাতিব। আ অ কিবা এটা খাব লাগিব মোৰ ল মোৰ অনলাইনে হ'ব দেই।
অ হ'ব অনলাইন মোৰ আছে নহয় ব দোকানতো অনলাইন
অহ, দোকানৰ অনলাইন আছে মানে মোক খুচুৰা নাই, পাৰিলে চাগে মই হেৰি কলেজৰ পৰা খন অঞ্চলত যাম গৈ পেলাই মই পইচাও দিয়াম গে।
অহ অহ।
পইচা উলিয়াই পে যোৱা মানে অনলাইন হৈ মানে মোক হাতত কেইটকামান লাগিব। তাকে তা তাকে আজি বন্ধ থাকিব নেকি আজি মানে মাহৰ লা ষ্টৰ সপ্তাহ শনিবাৰে মানে বেংক বন্ধ থাকে।
অ অ অ
বন্ধ থাকে তাকে যদি বন্ধ থাকে নহ'ব আৰু। কথা পাতিছিলো নহয় নিকৰ বিষয়ে
উম স তই কি কৰিবি আও এতিয়া গাঁৱত সেইটোৱে সমস্যা আও
গাঁৱত হেতু সমস্যা হয় চহৰত টেনশন নাই এইফালে চাবা টাৱাৰ সেইফালে যাবা টাৱাৰ।
উম গাঁৱত আগতে সমস্যাবিলাক ইমান নাছিলে এতিয়া দিনক দ বাকি গৈছে মানুহ বহাৰ লগে লগে।
বাঢ়ি গৈছে অ। কিন্তু চহৰ চহ গাঁৱত। সেইটো যিমান যোনটো পৰিৱেশ গৰম আৰু ঠাণ্ডা সেইটো তই চহৰত নেপাওঁ। চহৰতটো অত্যাধিক গৰম হ'ব কিন্তু, তাত চহতটো এ চি কুলাৰ সেইবিলাকৰ ব্যৱস্থা থাকে কাৰণে জীয়াই থাকিব পাৰিছে আৰু।
পাইছে হ'লেও কিন্তু এতিয়া আমাৰ মানে গাঁৱতো কম নহয় মানে অসম।
গাৱটো কম নহয় অ'।
জনসংখ্যাটো বাঢ়ি যোৱাৰ ফলতেই দূৰ হৈছে।
উম, তাকে আমি এতিয়া জনসংখ্যা বৃদ্ধি বেছি কৰিব নালাগে আৰু
উম, এই আৰু এটা কথা নহয় এইবাৰ যোনটো আমাৰ ফ্ৰী ফায় নট নাইন ইউনিভাৰ্ছ এইটো ন' এইটো আমাৰ অসমৰ গুৱাহাটীত হৈছে, সেইটো এটা আমাৰ কাৰণে ভাল খবৰ।
অ মই ভিডিঅ' পাইছিলো ইনষ্টাগ্ৰামত?
অ এইটো আমাৰ কাৰণে এটা ভাল খবৰ হয় নে নহয়।
ভাল খবৰ ভাল খবৰ।
কি নহয় জানো আমাৰ নথ ইষ্টণত ইনভেষ্ট কৰিব নহয়।
তো বাৰু।
কিন্তু এটাই বেয়া লাগিলে সেই কামটোৰ বাবে যোনটো জাপানৰ প্ৰধানমন্ত্ৰী ইয়ালৈ অহাৰ কথা আছিলে
অহ, সেইটো এতিয়া নাহে মানে।
তাৰ কাৰণে যে জুবিন দা যে ফটো কপি হেৰি কৰিছিলে সেইটো বেয়া লাগিছে।
অহ, সেইটো বেয়া লাগিছে অ'।
জুবিনদাটো আমাৰ অসমীয়া স্বাভিমান হয়, সেইটো কৰিব নালাগিছি-
সেই মানুহজনক এতিয়া কঠিনকৈ কঠিন শাস্তি দিব লাগে।
নহয়, মানুহজনৰ গাতো দুখ নাই যোনজনে ছবি কপবি মোহাইছে কিন্তু চৰকাৰে সেইটো নিৰ্দেশ দিছে ন ওপৰৰ পৰা।
নিৰ্দেশ দিছে অহ ওপ-